হেল্ল'?
হয়। শুনা
অ', শুন অ', শুনিছো শুনিছো কোৱা।
হয়, বাকি এতিয়া কি কৰি আছা? হয়, শুনিছো বাকি কি কৰি আছা?
তুমি কি কৰিছা?
হয়, হয়। মই এনেইহে আছো, বাকী মাহঁতৰ ভালনে?
ভাল, ভাল, তোমালোকৰ ভাল?
হয়, হয়, ভাল ভাল। বাকি মানে বহুত দিন মানে পটকে মোৰ মানে মনত
নাই নাই কোৱা।
উম,
মানে কালি মই মানে সি মমানে চিভিললে গৈছিল মই মানে পেহীহঁতৰ ঘৰত হয় তাৰপিছত মানে উম, থবলৈ যাওঁতে মাকক সুধিলো মানে কি হৈছিল ল'ৰাটোৰ, মাকে ক'লে বোলে তাৰ বোলে অলপ চকু মানে চকু প্ৰব্লেম দিছে মানে অ অলপ অলপ মানে নেদেখা হৈ গৈছে। সেইকাৰণে মানে চশমা ল'লে বা কিবা তেনেকে মানে ডাক্তৰে চশমা দিলে ছাগে। তাৰ পিছত মানে মই সুধিলোঁ কেলে চ উম, মানে মানে ইহঁতে। কৈছে বোলে ডাক্তৰে কৈছে বোলে সি বোলে মোবাইল চোৱাৰ কাৰণে মানে এটা চকু উম, মানে দৃষ্টিশক্তিটো অলপ মানে কমি গৈছে। মানে এতিয়া কি হৈছে মানে এ আমাৰ মানে, যি টো মানে মটৰালা মোবাইল উলিয়াইছিলে
হয়, হয়।
অ' শুনিছানে? হয় মানে মটৰালা মোবাইলটো উলিয়াওতে মানে আমাৰ হয়। আমাৰ মানে বহুত এ ভাল দিশ অনুসৰণ কৰি মানে মোবাইলটো উলিয়াইছিলে, কিন্তু এতিয়া মানে কি হৈছে সৰু ল'ৰা-ছোৱালী সমূহে মানে মোবাইলটোত ইমানেই মানে গুৰুত্ব দি দিছে, যে সিহঁতৰ মানে হয়, মানে সিহঁতক বহুত মানে, উম, বেমাৰ আহি পৰিছে মানে। মানে এতিয়া সৰু ল'ৰা ছোৱালীৰ গাত মানে বিশেষকে দুখ নাই, মানে এতিয়া কি হৈছে চাবা দেই। মানে, এ যিহেতু তু এ মানে সৰু ল'ৰা-ছোৱালী বিলাকে কি হয় মানে ভা মন নকৰে। সেইটো একদম মানে স্বাভাৱিক কথাই মানে এতিয়া হয়। আজিকালি মানুহ বিলাক লাগি টাইমো নাই, গতিকে মানে হে মাক বাপেকে সৰু ল'ৰা ছোৱালীটোক মানে ভাত খাবলৈ এটা মানে বুদ্ধি কৰিবলৈ মোবাইলটোকে দি দিয়ে। মানে এটা দুটা মোবাইল চাই থাকে।
হয়, হয়।
হৈছে মাক বাপেকে। ধৰিব নোৱাৰাকৈ। যাতে মানে তাক অলপ মানে এ উম তাক সুধি মানে একচন দি থাকে তেনেকু হ'ব লাগে, কিন্তু আ- আগৰ দিনত মানে কি আছিল আগৰ সাধু চাধু কৈ বা মানে, মোবাইলৰ মানে ব্যৱহাৰটো বেছি হৈছে। তাৰ ফলত মানে সৰু সৰু ল মানে প্ৰভাৱ পৰিছে মানে। মানে সিহঁতে বহুত সৰু সৰু পৰা
এই তাৰ টো মানে, খুব বেছি দহ বছৰ হৈছে। তাৰ টো এতিয়া মানে দৃষ্টিশক্তি এ ম-মানে প্ৰভাৱ তাৰ আকৌ মানে বেমাৰ হ তাৰ সেইটো কৰিলে হ'ল, মানে অধিক এ মোবাইল ইউজ কৰা কাৰণে
উম।
অকল মানে শক্তিয়ে মোবাইলটো চোৱা কাৰণে। এতিয়া আমি মোবাইলটো চাই থাকোতে খাবলৈও পাহৰো, ভোকো নালাগে আমাৰ। এই ভোক নলগা ফলত আমাৰ পেটতো কিছুমান অসুখ হ'ব পাৰে বা মোবাইলটো বেছি সময় চাই থকাৰ বাবে অ সেইটো মানে ব্ৰেইন ব্ৰেইনটোয়ে মানে ইমানটো কভাৰ নকৰে, এ তাৰ ফলত মানে আমাৰ মাথা বিষো হ'ব পাৰে। মাথা বিষটো একদম মানে সাধাৰণত কথা বা ভোক নলগাতটো সাধাৰণ কথা কিন্তু সেই সাধাৰণ কথা কেইটাই গৈ পেলাই মানে শেষত এ বিশ বহুত মানে পেটত বহুত ডাঙৰ ডিজিজ টা মানে আনি দিব পাৰে মানে তাৰ ওপৰত মানে তুমি কি কব বিচাৰা।
সেই একেই আজিকালি সিহঁত পৰাই ডাঙৰলে সক সকলোৱ ম'বাইল চোৱা বহাই নিচে আজিকালি মানে সৰু ল'ৰা-ছোৱালীবোৰেও বহুত বুছি জানে মোবাইলৰ বিষয়ে তাহাঁতি মোবাইল নহ'লে থাকিব লাগ সৰু সৰু লৰা ছোৱালী হাততে আজিকালি ম'বাইল ত মানে
হয় হয় থাকে অ'।
চকু দিব লাগে মাক বাপকে আৰু মানে মোবাইলটো মই ন একেবাৰে নাচাবলৈও নকওঁ, মোবাইলতো চাবলগীয়া বস্তু বহুত খিনি থাকে।
নকয়, হয়, হয়, অ, হয়, চাবলগীয়া বস্তু হয়।
এটা লিমিটত চাব লাগে। সকলোৱে এটা সীমা থাকে, সেইতে চেৰাই নাযায়, সেই সীমাত চাব লাগে। ভাল বস্তু চাব লাগে, কেতিয়াবা কিবা এটা অকমান আজৰি টাইমত কিবা এটা কমেডি কিবা চাইছে একো নাই। পঢ়া বস্তু চাব পাৰে, পঢ়া কিবা
ঠিক কথা কৈছে।
এতিয়া একো নাই, কিন্তু মোবাইল মানে এট্ৰেকচন টাইপৰ হয়, তুমি এনেই বহুত চাই থাকিবা, তাৰপিছত পঢ়া সেই মোবাইল ব্ৰেইনটো টানি থাকে যে মোৰ আহি নিজৰ ক্ষেত্ৰতে পাইছোঁ তেনেকুৱা হয়। আৰু মানে ভাত খাওঁতে এতিয়া মোবাইলটো চাই থাকো মানে অ, ভাত খাব মন যোৱা হৈ য য়, প্ৰথমতে খাই থাকো, খাই থাকো, তাৰপিছত মানে ভাত খাব মন নোযোৱা হৈ যায়, মোবাইলটো চাই থাকিলে। আৰু মানে চকু বেয়া আৰু মানে আজিকালি ল'ৰা-ছোৱালী আৰু ডাঙৰ মানুহ হওক, ভালকে চকুৰে নেদেখা হৈ যায়। আৰু যিমান নেদেখি সিমানে আকৌ তাত টো বঢ়াই চায়। মোবাইলো কন মোবাইলৰ, মোবাইল চাওঁ আৰু বিশেষকৈ ৰাতি, যেতিয়া মোবাইলটোৰ পৰা যিটো বেঙুনীয়া ৰঙৰ ৰশ্মি ওলাই সেই মোবাইলৰ সেই আমাৰ চকুৰ কাৰণে বহুত বেয়া।
হয়, হয়, আপুনি একদম সঠিক কথাই ক'লে।
হয়, আমি ৰাতি যেতিয়া মোবাইলটো চাওঁ মবাইলটো কণ্টাছ পুৰা ল' কৰি ল'ব লাগে, যোনটো পোহৰ সেই ল' কৰি আমি প্ৰটেকচন বুলি যোনটো আছে, অপচন এটা আছে ডাটাটোৰ কাষতে আছে। সেয়া প্ৰটেকচন টো অন কৰি ল'ব লাগে, আমাৰ মোবাইলৰ পোহৰটো অকমান সুৰক্ষা লাভ কৰে।
হয়, হয়, কৰে। এতিয়া মানে আপ আপুনি যে ক'লে মানে চকু বেয়া হোৱাৰ পিছতো চাই থা হয়, মই সেইটো দেখিছো, চকু বেয়া হোৱাৰ পিছতো চচমা লৈ হ'লেও মানে মোবাইল চাই থাকে।
অ, চচমা লৈও চাই আৰু কণ্টাচটো বহুত বেছি বহাই দিয়ে, মানে নেদেখে কম-কম পাছত নেদেখে আৰু উম। হয়।
হয়, আজিকালি মানে অকল সৰু ল'ৰা-ছোৱালী বুলি নহয় মানে, ডাঙৰ মানুহ হৈছে, ডাঙৰ মানুহবিলাকেও মানে আজিকালি কি হৈছে, যিটো মানে এ, মানে মোবাইলত কি অনেক ধৰণৰ বস্তু ওলায় আৰু, বা আজিকালি আগতে টিভি আছিলে, টিভি চোৱাৰ ফলতো হয়, হ'লেও মানে টিভিটো কি হয় মানে
হয়।
হয়।
একো লিমিট নোহোৱাকৈ মানে ডাঙৰ বা সৰু যি যোনে নহওক মানে সকলোৱে মানে বহুত টাইমলৈকে মোবাইলটো চাই দিয়ে তাৰ ফলত মানে অকল সৰু লৰা ছোৱালীয়ে নহয় ডাঙৰ মানুহৰো মানে বহুত কি হৈছে ফে ফেডেল ডিজিজ হৈছে এ মানে বহুত এ হয় মানে ব্ৰেইন টিউমাৰ বা কেঞ্চাৰ তেনেকুৱা মানে ডাঙৰ ডাঙৰ বহুত অহ অসুখ মানে দেখিবলৈ পোৱা গৈছে। আমাৰ আমাৰ এইটো অঞ্চলত ইমান মানে ডাঙৰ অসুখ হোৱা নাই কিন্তু মই এ দেখিছো এনেকে উম মানে বহুত বেয়া হয় এতিয়া হয় এতিয়া তুমি আজিৰ পৰা প্ৰায় মানে পাঁচ বছৰ মানৰ আ গৰ কথা এইটো মানে এই পাবজি নে কিবা বুলি গেম এখন যে ওলাইছিলে তাত মানে লৰা এটাই মানে গেম হয় হয় হয় গেম খেলে গেম খেলে মানে সেই ল'ৰাটোৱে মানে গেম খেলি খেলি মানে মানে কি হয় হেডফোন লগাই ললে তাৰমানে গেমত ইমানেই নিচা হৈ গ'ল যে। এ সি মানে ৰেল ৰেলৰ শব্দ কিমান হয় আৰু সেই তথাপিও সি ৰেলৰ শব্দ নুশুনিলে তাৰ ফলত মানে সি মানে কি হল ৰেলৰ চিৰি ৰেলৰ চিৰি বহাব মানে তাৰ উম সি ৰেলৰ শব্দ নুশু নুশুনা কাৰণে মানে ৰেল খনেটো নেদেখে তললে মা মানে ৰেল খনটো ওখ হয় ন ত সি সেইকাৰণে মানে সি তাৰ সি মানে এ তাৰ নিজৰ জীৱন মানে নিজে হেৰুৱালে তেনেকুৱা ধৰণৰ মানে মৃত্যু কাণ্ডও সংঘটিত হৈছে আৰু মানে এ বেমাৰ হৈও মানে বহুত মানুহ মৰিছে আৰু মানে কি হয় এ তাৰ ফলত মানে মোবাইলটো মানে কম ব্যৱহাৰ কৰিব লাগে মানুহে
হয়
বা মানে চাওক কিন্তু তুমি যে ক'লা এতিয়া আই প্ৰটেকচন সেই আই প্ৰতেকচন এ কমাই লগাই ল'ব লাগে বা এ চশমা পিন্ধি মানে মোবাইল চাব পাৰি দে কলা চশমা বা কিবা পিন্ধি মোবাইল চাব পাৰিব তাৰ ফলত মানে চকুৰ এফেক্টচনতো নপৰে কিন্ত ব্ৰেইনত এফেক্টচন পৰিব পাৰে এ এ ব্ৰেইনত এফেক্ট হ'ব পাৰে হয়। তুমি যে ক'লা এতিয়া আই প্ৰতেকচন হয় হয় হেডফোনটো বেয়া বস্তু অহ হয় হয়।
অহ কোৱা।
হয় হেডফোনটো মানে একদম এ
হয় হেডফোন আমাৰ দুইফালে যেতিয়া লগাই তুমি চোৱা দুইফালে হেড ফোনডাল লগাই দি তুমি ফুল চাউন দি চাবা মানে একো নু শুনা ব্ৰেইনটো পুৰা গধুৰ দৰে কৰি দিয়ে ব্ৰেইনটো বহুত গধুৰ কৰি দিয়ে। এদিন শুনি চাবা একদম মানে কাণেৰে শুমাই যায় আৰু ব্ৰেইন গধুৰ কৰি দিয়ে তাহাঁতি হেফোন লগাই কেনেকে চাই তাহাঁতি গম পাই
হয় হয়, এতিয়া মানে কি হয় হেডফোন লগাব লাগে কেনেকুৱা জেগাত গম পোৱা নে, তুমি বোলে কৰ'বাত মিটিং এখনত গৈছা, মানে বহুত কোহাল হৈ আছে। হয় তুমি তুমি তুমি বোলে একদম হয় হয় হয় হয় তুমি বোলে একদম ইমপৰটেন্ট হয় তুমি বিচাৰিছা তেতিয়া ত সেইকাৰণে নুশুনে ভালকে সেইবাবে, হেডফোনডাল লগাই ল'ব লাগে, কিন্তু অতি কম কৈ সময় লগাব লাগে, হয়।
এতিয়া উলিয়াইছেহে, হেফোনডাল একো বেয়া, সেইকাৰণে উলোৱা নাই।
হয়, হয়।
হয়।
মানে মোবাইলটো মানে তোমাৰটো মানে, তুমি পৰাপক্ষত মানে নকৰিবাই। মানে মিটিঙলে গলেও, হয়, হয়, মিটিঙলে গলেও তুমি ক'বা যে ঘৰত গৈ কথা পাতিম। বাকী, হয়, হয়, বাকী মানে তুমি মোবাইল ব্যৱহাৰ কৰিব অধিক হৈ গৈছে, ধন্যবাদ।
অ', হ তুমিও ভালকে মানে, কমকে চাবা আৰু তোমাৰ ঘৰছ ল'ৰাটোকো কবা মোবাইল ভাল হয়। ঠিক আছে দিয়া হ'ব।